অঁ শুনিছেনে
শুনিছো, শুনিছো। অলপ চাইডলে যোৱাচোন, বেলেগ বেলেগ মাত আহি আছে ধেৰ।
হই নিকি অ আহিছো দিয়া
বাকি কোৱা কি কইছা
আছো আছো তুমি
অ মই আছো দিয়া বাকী তোমাৰ মাতটো একদম বুজি পোৱা নাই মানে কিবা বহুত চাউণ্ড আহি আছে
হয় নিকি এক মিনিট ৰ'বা
হয় এতিয়া শুনিছো
অহ শুনিছা
এতিয়া ক্লিয়াৰ আহিছে মাতটো
অহ
বাকী কিবা কিবা কৰি আছিলা নিকি
নাই এ এনেই অলপ শু শুই আছিলো
অ অলপ চাকৰি বনাম ব্যৱসায়ৰ ওপৰত কথা পাটো বুলি ভাবিছিলো
অ অঁ পাতি পাৰি পাৰি
হয় হয় তোমাৰ মতে কোনটো ভাল
উম মোৰ মতে তো অ মই যদি কবলে যাও চাকৰিটো ভাল বুলি কম চাকৰিটো মানে আৰু কি ভৱিষ্যতৰ মানে সুৰক্ষা এটা থাকে আৰু
ভৱিষ্যতৰ কাৰণে সুৰক্ষা থাকে। তাৰ উপৰিও তোমাৰ মাহৰ শেষ মাহৰ শেষত মাহৰ শেষত তোমাৰ দৰমহা থাকে আৰু এটা নিশ্চিত মানে এটা সুৰক্ষা থাকে।
হয়-হয়-হয় ঠিকে কৈছা।
হয়। আৰু তাৰ উপৰিও তোমাৰ চাকৰি থাকিলে মানে এটা তোমাৰ দৈনিক যি আমাৰ কাম কাজসমূহ থাকে সেই কাম-কাজ আমাৰ এটা স্থায়ীভাৱে এটা আহ নিয়ম থাকে কিছুমান। ইয়াতে আৰু তাৰু তাৰ তুলনাত তোমাৰ ব্যৱসায় বাণিজ্য তোমাৰ অস্থিৰতা থাকে, আমি ক'ব নোৱাৰো কেতিয়াবা আমাৰ লাভো হয় কেতিয়াবা লোকচান হয়।
উম ঠিকে কৰিছা কাৰণ, চাকৰিটো
অ', চাকৰি আৰু কি আৰু য চৰকাৰী চাকৰি, কিছুমান ব্যক্তিগত অনুষ্ঠানৰ চাকৰি। চৰকাৰী চাকৰিও, মানে কি আৰু ধৰক ভৱিষ্যতৰ মানে, যিকোনো মানে ধ ধৰা চৰকাৰী চাকৰি ভৱিষ্যতৰ কাৰণে এটা সুৰক্ষা থাকে আৰু যে মই চাকৰিটো খুৰা আছে আৰু মোৰ কোনো চিন্তা নাই আৰু।
হয়, হয়, ঠিকে কৈছা, তাৰ উপৰি আৰু ধেৰ লাভ থাকে এতিয়া ইতিমধ্যে মই এটা লাভৰ কথা কলোৱে তোমাক যে এক নিৰ্দিষ্ট দৰমহা থাকে এতিয়া মাহৰ শেষত, এটা নিৰ্দিষ্ট আমি দৰমহা পাওঁ। তাৰ উপৰিও বিভিন্ন ধৰণৰ আমাৰ আৰ কিছুমান বোনাচ থাকে। তাৰপিছত তাৰ উপৰিও বিভিন্ন। আমাৰ চিকিৎসা, কৰিব পৰাকে বিভিন্ন ধৰণৰ মানে সা সুবিধা সমূহ থাকে। আৰু সামাজিক-সামাজিক। লাভৰ ক্ষেত্ৰতো যথেষ্ট অ-অৰিহণা যোগাই চাকৰি এতিয়া ক'ব গ'লে মানে, আহ বহুতে মানে চাকৰি থকা তাতো এটা সন্মানৰ চকুৰে চাই আৰ আগতে বহুতে মানে, আহ বহুতে ভাবে যে চাকৰি আছে যে এতিয়া মানে, এটা সুৰক্ষিত জীৱন যাপন কৰিবলৈ সক্ষম বুলি ভাবে মানে।
উম, ঠিকে আছে ঠিকে আছে এনে তোমাৰ মতেদি কোনটো মানে, ভাল বুলি ভাবা চাকৰি ব্যৱসায়।
মোৰ মতে মই, তোমাৰ, চাকৰি ভাল বুলি ভাবোঁ। কিয়নো চাকৰিত এটা মই যেনেকুৱা তোমাক ইতিমধ্যে কলোৱেই চাকৰিত বহুতো ধৰণৰ সা সুবিধা থাকে আজিকালি, বৰ্তমান চৰকাৰী চাকৰি হওঁক বা, বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডৰ চাকৰি হওঁক। তাৰ সুবিধাসমূহ দি আছে লগতে, আহ এটা স্থিৰ এটা স্থায়ী দৰমহা থাকে, লগতে যিটো সুৰক্ষা থাকে, গতিকে সেই সুৰক্ষাৰ কাৰণে মই চাকৰিটো বেছি ভাল বুলি ভাবো। এতিয়া তাৰ তুলনাত ব্যৱসায়-বাণিজ্য ব্যৱসায়-বাণিজ্য কথা ক'ব গলে ব্যৱসায় বাণিজ্যটো কৰ আছে কিন্তু তাত, আহ ক্ষতিও ঢেৰ আছে, এতিয়া ক'ব নোৱাৰি এতিয়া হয়তো আজি আমাৰ লাভো আমাৰ অহাকালি আকৌ ক্ষতিও হ'ব পাৰে লাভ হলে আমি একেবাৰে, বহুত টকা আমি একেলগে ক্ষতি ক'ব পাৰে লোকচান হলে আমি, মানে আমাৰ তাত একো নাবাচিবও পাৰে, গতিকে মোৰ আহ ব্যক্তিগত মোৰ পৰামৰ্শ, মোক যদি কোনোবাই সোধে মই ক'ম যে চাকৰিয়ে ভাল, তুমি কি কবা?
চাকৰিটো মানে ক'ব লাগিলে যদি যোৱা যায়। মইতো ক'লোৱে ভৱিষ্যতৰ কাৰণে সুৰক্ষা যে থাকে। আৰু, মানে কিছুমান মানে নীতি নিয়মৰ মাজত চলে আৰু এটা চৰকাৰী চাকৰি কিছু নীতি নিয়মৰ মাজত সীমাবদ্ধ হৈ থাকে আৰু তুমি যি যেনেকুৱা তোমাৰ ইচ্ছা তুমি সে সেনেকুৱা কৰিব নোৱাৰা।
হয়, হয়,
এটা তুমি যদি সেই কৰা কও মানে কি আৰু কাম কৰিলেতো, তোমাক যি ইমি তুমি সেই নিৰ্দেশনা মতে কৰিব লাগিব তুমি নিজৰ ইচ্ছা মতেটো কৰিব নোৱাৰা।
হয় ঠিকে কৈছা তুমি, আকৌ তুমি কি ভাবা যে যে ব্যৱসায়-বাণিজ্যৰ মানে তোমাৰ এনে ক্ষতি কি কি আছে তুমি কি বুলি ভাবা?
ব্যৱসায় বাণিজ্যৰ চ ইচ্ছা তুমি আজি, আহ ধৰা আজি মই ব্যৱসায় কৰিম বা, কাইলৈ নকৰিবও পাৰো বা পৰহি কৰিব পাৰো সেইটো নি ই নিজৰ মানে, নিজৰ পৰা কথা আৰু তুমি কিমান সেই ব্যৱসায়টোত কিমান মানে লাভ-লাভ হোৱা। ব্যৱসায়ত লাভ হয়টো লাভ হৈ কেতিয়াবা লোকচান হয় সেইটোতো হয়েই। হুম ব্যৱসায়টো আৰু আজি-কালিটো বহুতে মানে চাকৰি, কিছুমানটো ব্যৱসায় বু- বু-বহুত লোকে ব্যৱসায় কৰাই দেখা দেখা পোৱা যায় আজি-কালি।
হয় ঠিকে কৈছা। তুমি ব্যক্তিগতভাৱে তোমাৰ অ
হয় আৰু কোৱাচোন।
তোমাৰ ব্যক্তিগতভাৱে তোমাৰ কি পৰামৰ্শ থাকিব যদি তোমাৰ কোনোবাই সোধে চাকৰি ভাল নে ব্যৱসায় ভাল?
মই ক'বলে গ'লে মই চাকৰিটোৱে মই ক'ব পাৰিম ভাল, কাৰণ কিয় অ তোমাৰ গোটেই ভৱিষ্যতৰ মানে সুৰক্ষা দিয়ে। সুৰক্ষাটো দিয়ে আৰু তোমাৰ আ মানে কিছুমান নীতি-নিয়মৰ মাজত চলেটো। সেই সেই মানে কিছু নীতি-নিয়মৰ মাজত চলিব লাগিলে আৰু ভাল আৰু এইটো মানে কিছুমান মানে নিজৰ মাজত চলিলেও পাৰি বহুত কথা শিকিব পাৰি, জানিব পাৰি।
হয়, হয় ঠিক তুমি-তুমি-তুমি তোমাৰ নিজৰ ব্যক্তিগত জীৱনত কি কৰিব বিচাৰিবা? তুমি চাকৰি কৰিব বিচাৰিবা তুমি ব্যৱসায়-বাণিজ্য কৰিব বিচাৰিবা?
মই চাকৰি কৰিব বিচাৰো কাৰণ অ মই ন সৰুৰ পৰা চাকৰি কৰাৰ ইচ্ছা আছে। ত মই কাৰণে চাকৰি টোৱে মই শ্ৰেষ্ঠ বুলি ভাবো আৰু তোমাৰ মতে কি কি কৰাম কি কৰিবা বুলি ভাবিছ
হয় মোৰ মতে চাকৰি কৰাই লাভ হ'ব ইতিমধ্যে তোমাক মই ধেৰ সুবিধাসমূহ ক'লো আৰু ব্যৱসায় বাণিজ্যৰ বহুত ডাঙৰ এটা পুঁনজিৰ দৰকাৰ হয়। ব্যৱসায়-বাণিজ্য কৰিব হ'লে প্ৰথমতে আমি নিজৰ ফালৰ পৰাও পইচা লগাবলগীয়া হয় আৰু সেই পইচা না আহ বহুতো ক্ষেত্ৰত মানে হাবাথুৰি খাবলগীয়া হয়। গতিকে মই ভাবো যাৰ আহ যাৰ মানে পইচা পাতিৰ ক্ষেত যাৰ বা টকাৰ ক্ষেত্ৰত আ পৰিস্থিতি ইমানো ভাল নহয়। অ সেই ব্যক্তিজনে মানে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়ি নোযোৱাটোৱে ভাল বুলি মই ভাবো।
ঠিকে কৈছা তুমি অ কোৱা কথা ঠিকে কৈছা।
চাকৰিটো পালে এইটো সমাজ এখনটো এয়া ব্যৱসায়ো বহুত অন্য মানে কিয় ডাঙৰ ডাঙৰ ব্যক্তি দেখা পালে চাকৰিও বহুত ভাল-ভাল ব্যক্তি অকল দেখা পোৱা যায়।
হয়, হয় তুমি ঠিকে কৈছা আৰু লগতে তোমাৰ অ বিশেষকে এতিয়া ব্যৱ ব্যৱসায়-বাণিজ্য কথা ক'ব গলে ব্যৱসায়-বাণিজ্যত মই ইতিমধ্যে তোমাক ক'লোৱে যে এটা পুঁজিৰ দৰকাৰ হয়। কিন্তু চাকৰিত হেই পুঁজিৰ দৰ নহয় চাকৰি কৰিব হ'লে আজি-কালি বহুত বহুতো তোমাৰ প্ৰতিযোগিতামূলক তোমাৰ বা পৰীক্ষা সমূহ আছে, সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তুমি ভালকে পঢ়া-শুনা কৰি সেই পৰি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ তুমি বহিব পাৰিবা, পৰীক্ষাসমূহ দি দিব পাৰিবা। ফলস্বৰূপে তুমি যি কোনো এটা চাকৰি পাবলৈ মানে সক্ষম হ'বা আৰু গতিকে মই ভাবো যে যিহেতু চাকৰি এটা শিক্ষিত এটা আ মাধ্যম। গতিকে যাৰ টকা-পইচাৰ অভাৱ আছে যাৰ টকা-পইচা ইমান এটা নাই, সি চাকৰিৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো ভাল বুলি মই ভাবোঁ।
চা আৰু মানে আজি আমি বহুতো দুখ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ চাকৰিও নাই, ব্যৱসায় বাণিজ্যটো কৰিবৰ কাৰণে তেওঁলোকৰ পুঁজিৰো দৰকাৰ পৰে, মানে পুঁজি নাথাকেও আগৰ পৰা, ত' কিছমানোতো সেই চৰকাৰী চাকৰি লব বা মানে পাব কাৰণে বহুতে মানে চেষ্টা কৰে আৰু, চেষ্টা বিশ্বাস কৰে।
হয়, হয়, তুমি ঠিকে কৈছা, তোমাৰ ঘৰুৱা মানুহ ঘৰুৱা-ঘৰুৱা তোমাৰ মানে তোমাৰ পৰিয়ালত কোনোবা চৰকাৰী চাকৰি কৰা আছেনে?
এই নাই, নাই, নাই, তোমাৰ?
নাই মোৰো নাই তেনেকে তোমাৰো ঘৰুৱা মানে মানুহ ঘৰৰ ভিতৰত কোনোবা তেনেকে ব্যৱসায় বাণিজ্য কৰা আছে চাগে?
মানে মানে কৰিছিলে আগতে দোকান মানে দোকান দিছিলে। আৰু এতিয়া নাই আৰু আগতে আগতে এনেকোৱা দোকান দিছিলে।
হয়, হয়, আৰু বাকী, আ
উম, এনে তোমাৰ, এনেকুৱা কি মানে ভৱিষ্যতলৈ কি-কি মানে কি ইচ্ছা হ'ব মানে, চাকৰি নে ব্যৱসায়?
চাকৰি এনেও ব্যৱসায় কৰিব, সেই ইচ্ছা